আজি ফুডছৰ বিষয়ে কথা পাতো
হয় কোৱা
উনন তুমি কেনেকুৱা ধৰণৰ ফুডচ খাই ভাল পোৱা
মইনেকুৱা মই এনেো ব ঘৰৰ ভাত দালি ভাত দালি খাওঁ আৰু এ চবজোৰ খা ভাল ল এনে মোৰ বাহিৰৰ ফু ভাল লে বেছিকৈ মই বাহিৰৰ ষ্টি ফুটবোৰ বেছিকৈ খাওঁ হয় তোমাক কোৱাত তুমি কেনেকৈ মানে ঘৰত তুমি কেনেকুৱা ফুড খোৱা
অঁ মই ক'ব গ'লে ঘৰৰ এনে উম তুমি বেছিকৈ ভাত দালি এনে এনেকুৱা হেল্ডি খানাবোৰ খাইকৈ ভাল পাওঁ আৰু অঁ এনে ভাদ দালি আৰু তোমাৰ কিবা আঞ্জা থাকিলে হেনো তুমি ব্ৰেকফাষ্ট কি খোৱা এনে
মই ব্ৰেকফাষ্টত এনে মানটছ খাওঁ অ'টছ কলবোৰ খাওঁ অট খাওঁ কল খাঁও আৰু কেতিয়াবা ৰুটি খাওঁ ব্ৰেডো খাওঁ ভাল লাগে হয় আৰু এইটো আমাৰ কাৰণে মানে আমাৰ শৰীৰৰ কাৰণেও ভাল হয় হেলডি ফুড হয় সেইকাৰণে হয় আৰু তুমি কোৱা তুমি ব্ৰেকফাষ্টত কি কোৱা
অঁ বেজিভাগতো আমাৰ ব্ৰেকফাষ্টতো ৰুটি হয় আমি ডেলি অঁ তোমাৰ গা গাখীৰৰ লগত আমি ৰুটি খাওঁ আৰু ডেইেলি আমাৰ ৰুটি থাকে আৰু কেতিয়াবা বিলাহীৰ চাটনি নাইত বাা আলু পিটিকা তেনেকুৱা কিবা ৰাতি কেতিয়াবা বাচি গ'লে সেইটোৰ লগত খাওঁ এনে তুমি লাঞ্চ কি খোৱা?
লাঞ্চত এনে ভাত ডালি ভাত আলু পিটিকা চব্জিত কিবা আৰু শাক পাচলি খাওঁ, খাই কিনে মোৰ বহুত ভাল লাগে শাক পাচলি, বহুত ভাল লাগে শৰীৰ নেও হেল্ডি হয়, ভাল লাগে শাক পাচলি খায়, এনে তোমাৰ কোৱা তোমাৰ কি এনেকুৱা ফেভৰেট ফুড হয়, তোমাক ভাল লাগে?
অ', মোৰতো মইতো ক'ব গ'লে, ভে, নন ভেজিটেবল নহয়, আ, নন ভেজিটেবল হয়। আৰু মইটো চব খাওঁ আৰু।
আতচ্ছা। অ', নহয় মইতো তোমাক ক'লোৱে যে, মই শাক পাচলি খাই বেছি ভাল পাওঁ আৰু পনীৰ খাওঁ। পনীৰ ভাল পাওঁ মই। হয়, আৰু কনীৰ চব্জিও ভাল লাগে মোৰ। আৰু সেনেকুৱা হয়, তুমি কোৱা।
মই কণী বাৰু মই কণী খাইকে ভাল নাপাওঁ আৰু তোমাৰ মাছ, মাংসটো খাওঁ মই মাছ মাংস খাই ভাল পাওঁ আৰু পনীৰো ভাল পাওঁ আৰু মোৰ এনে আ, এনে খানাত মানে তেনেকুৱা, এনেকুৱা বাছি নাথাকো বাৰু। চব খানা খাওঁ বাৰু। অ', মই বেয়া পোৱাও ক'ব গ'লে পটলৰ চব্জি যিয়ে বন-যিয়ে বনাই মানুহে পটলৰ চব্জি মই ভাল নাপাওঁ তেনেকুৱা তোমাৰ এনে ভাল নোপোৱা কিবা চব্জি আছে নেকি তেনেকুৱা?
মই এেনেকুৱা ভাল নোপোৱা চব্জি আছে, অ, এ, কি কয় এইটো পাম কিন মোক ভাল নালাগে। ৰঙালাও হয় হয়, ৰঙালাও মোক ভাল নালাগে ইমান হয়। ৰঙালাওৰ চব্জি মোক ইমান ভাল নালাগে। যে তেনে তোমাৰ খাওঁ শাক পাচলিবোৰ বেছিকে খাওঁ, ভাল লাগে এইবোৰ। খাই কিনা আৰু হয়। আৰু তুমি কোৱা তুমি এনে মানে ডিনাৰত কি খোৱা।
ডিনাৰতটো বেছিকলে আমাৰ ভাত আৰু তোমাৰ দালি থাকে। আৰু গাখীৰো থাকে আৰু তাৰপিছত আহ ৰাতি আমাৰ এনে মাছ মাংসতো থাকে বেছিকেলি আমি খাওঁ। তোমালোকে তুমি মাছ মাংস খোৱা নে।
হয় মই মাছ মাংস খাওঁ কেতিয়াবা কেতিয়াবা খাওঁ। মানে ইমান ডেইেলি নহয়। কেতিয়াবা কেতিয়াবা খাওঁ
হ লাানঞ্চত এনে কি কোৱা তুমি।
লঞ্চতটো এনে আৰু শাক পাচলি আৰু ভাত দালি আৰু আলু পিতিকা সেইবোৰ খাওঁ।
অহ।
আৰু কেতিয়াবা চাটনিও থাকে সেইটো ভাল লাগে। হয় কি ন হয় আৰু এনেই তুমি। কোৱা এনেই তুমি। বাহিৰৰ উ মানে বস্তু বেছি কি খোৱা। নে মানে ঘৰৰে।
অ মই বাহিৰৰ বস্তুতো বেছিকে নাখাওঁ। খালেও তোমাৰ মমে খাওঁ। বাহিৰৰ তুমি বাহিৰৰ। কি খুৱাই খাই ভাল পোৱা বেছিকে।
মই বাহিৰৰ বেছিকৈ মানে মই ফুচকা চুচকা খাওঁ ফুচকা মোক ভাল লাগে আৰু। আৰু ফুচকাহ। হল আৰু ম'ম'। আৰু চাওমিন ভাল লাগে মোৰ খাই কিনে মই হয় হয় বেছি। তিকে ভাল লগাাতো মোৰ ম'ম' হয় আৰু। কেতিয়াবা মই এনেই ৰেগুলাৰ। কলেজ যাওঁতে মই কুচখা খাওঁ। খুব ভাল লাগে দেলি। তুমি ফুচকাঢ়ি খাওঁ ভাল লাগে।
অ বিৰিয়ানী খাই ভাল পোৱা নে।
হয় বিৰিয়ানী খাইে ভাল পাওঁ।
অহ।
হয় তুমি হয়। আৰু তুমি মানে কি ভাল পোৱা। মানে যি তুমি বেছিকে খোৱা আৰু সেনেকুৱা।
উম মই ক'লো নহয় তোমাক মম'। খাই ভাল। পাওঁ আৰু মই বিৰিয়ানীও বহুত ভাল পাওঁ তেনেকুৱা নহয় আৰু মই। পুচকা তুচকা এনেকুৱা এই সেইবোৰ ইমান ভাল নাপাওঁ হা। মই ক'ব গ'লে এইবোৰ ভাল নাপাওঁ আৰু মই তোমাৰ ক'ব গ'লে এনে চাওমিন, চাওমিন, চিকেন চাওমিন অল ভেজ চাওমিন, এগ চাওমিন মই এগটো নাখাওঁ আৰু মই এগটো আগৰ পৰাই সৰু পৰাই বাদ দি দিলোঁ আৰু এতিয়া মই চিকেন চাওমিন সেইবোৰ খাই ভাল
আচ্ছা হয় মই খাওঁ আৰু এনে তোমাৰ এনেকুৱা কিবা ফুড আছে, যিহেতু মানে তুমি এনাৰ্জিৰ কাৰণে খোৱা মানে। নিজৰ চাই মানে স্বাস্থ্যৰ কাৰণে খোৱা এনেকুৱা আছে কিবা?
অ', মই নিজৰ স্বাস্থ্যৰ কাৰণে খোৱা বেছি ফুডটো ক'ব গ'লে বানানাই খাওঁ।
আচ্ছা হয় মই মানে এনেই তোমাৰ ব্ৰেক ফাষ্ট ত', মই অ'টছ খাওঁ আৰু এনে স্বাস্থ্যৰ কাৰণে ভাল হয়। বানানা খাওঁ, অ'টছ খাওঁ। ভাল হয়। ৱেইট গেইন কৰিব পাৰি। তো খাই কিনা, আৰু এনে আৰু বাদাম-চানা খাওঁ। বাদাম ভাল তো ভাল হয় আমাৰ ব্ৰেইনৰ কাৰণেও ভাল হয়। তো
আ, তুমি এনে ক'ব গ'লে, আ, কোনোবাই তোমাক সুধিলে তোমাক কি ৰেফাৰ কৰিবা মোৰ? কাৰণে, স্বাস্থ্যৰ কাৰণে ভাল বস্তু খাওঁ বুলি তোমাক কোনোবাই ক'লে তুমি কি কি খাবৰ কাৰণে ৰেফাৰ কৰিবা তাক? তুমি
মই তাক, মানে, এইটোয়ে কওঁ যে, মানে, শাক-পাচলি খাব লাগে ভাল হয়। শাক-পাচলিও ভা ভাল হয়। আৰু গাখীৰ আৰু কণী খালে ভাল হয়। প্ৰটিন থাকে, এইটোতো ভাল সেইটো, আৰু বাদাম বাদাম, বাদাম খাব লাগে। বাদাম হয়, ৱালনট ৱালনটছ হয় আৰু এইটো, উম কি কয় অ', এ আৰু এটা থাকে ন পিষ্টা বাদাম বুলি কয় সেইটোও ভাল হয়। অ', এই এইটো ভাল লাগে আৰু মানে এইটো স্বাস্থৰ কাৰ স্বাস্থ্যয়ৰ কাৰণে ভাল হয় আৰু অ', গাখীৰও ভাল হয়। আৰু মানে অ', ফল ফুলো খা ফলো খাব লাগে।
অ', অ', তুমি অ', পিঠা খাই ভাল পোৱানে?
হয়। মই
অ', কি পিঠা তোমাক বেছ বেছিকে ভাল লাগে?
মোক নাৰি কলৰ পিঠা ভাল লাগে। আৰু তিলৰ পিঠাও ভাল লাগে। আৰু তেল পিঠা যে কয়? সেইটো টো ভাল লাগে মোক। হয় আৰু তুমি কোৱা তোমাৰ কি পি পঠা এনেকোৱা ভাল লাগে।
মোক টো নাৰিকল পিঠা তুমি ক'লাই নাৰিকল পিঠা ভাল লাগে আৰু তিলৰ লাড্ডু ভাল। পাওঁ আৰু তোমাৰ নাৰিকলৰ লাড্ডু ভাল পাওঁ, বহুত ভাল পাওঁ। এইটো তিনিটা মই ব বৰ ভাল। তোমাৰ এনে ভাল লগা লাৰুটো? কি হয়?
মোক ভাল লগা লাৰু এনেকুৱা মোৰ নাৰি কলৰ লাৰুটো ভাল লাগে। আৰু তিলৰ লাৰু ভাল লাগে, এইটো ভাল লাগে আৰু এনেই তুমি বাহিৰত কিবা মানে বাগ বেলেগ মানে ফৰেইন কান্ট্ৰি হওক বা মানে বেলেগ ষ্টেটৰ কিবা খাইছা, খাই পাইছানে?
পানীজ নুডেলছ খাইছোঁ। তুমি জাপানিজ জাপানিজ ভেজি নুডেলছ খাইছোঁ জা পনীজ, অ, চিকেন নুডেল। চে এইবোৰ খাইছোঁ। তুমি এনেকুৱা বাহিৰৰ কিবা তেনেকুৱা। খোৱা।
হয়, হয়! মই মানে এইবাৰ কেৰেলা গৈছো। খাইছিলো যেনে, কেৰেলাৰ ফুড খাইছিলো, ইডলি দোচা খাইছিলো। ও ভাল লাগে, সেইটো অলপ মানে টেঙা টেঙা। ভাল লাগে আৰু ইমানো ভাল নালাগে আৰু। মানে ঠিকে আছে। বাহিৰৰ ফুড হয়, মানে ভাল লাগে মানে বেলেগ ক ষ্টেটৰ ফুড মানে ভাল লাগে এইটো খাই কিনে।
অ ইডলি, দচা সেইবোৰ ন? অ চটাৰ হয় এনেই জাপানিজ সেইবোৰ কিবা এনেই ইণ্ডিয়াতো তোমাৰ ক'ব গ'লে জোপানিজ বহুত আইটেমবোৰ আছে চাওমিন টাওমিনটো এতিয়া চাই চাইনিজ হ'ল ন তেনেকুৱা চাইনিজ আইটেম বোৰ কিবা এনেই তুমি শামুক খুৱাইছনে শামুক তেনেকুৱা
হয় শামুক হয় হয় মই খাইছো কিছু হয়
অঁ কেনেকুৱা লাগে মই বাৰু খোৱা নাই দেখিছো মই খোৱা বাৰু
হয় হয় হয় হয় শামুকো ভাল লাগে খাই কি এইটোও ভাল হয় চকুৰ কাৰণে ভাল হয় এইটো মানে হেলডি ফুড হয় এইটো খাই কিনে শামুক ভাল লাগে হয় হয় শামুক আৰু এ এইটো ম মো ভাল লাগে টো খাই কিনে আৰু হয় আৰু ব ভাল লাগে
অ ক ক্ৰেপ ক্ৰেপ মই লাষ্ট টাইম একবাৰ খাইছিলোঁ সেইটোৱে আৰু আৰু তুমি অক্টোপাছ খাই পাইছানে
নাই নাই মই অকটোপাছ কেতিয়াও খাই পোৱা নাই হয় এইটো যিহেতু এইটো বাহিৰৰ বস্তু ইমান মানে এনে বাহিৰত চলে ইমান মানে ইমান মানে মানে কেতিয়াও খোৱা নাই মানে এনে চাওঁ কেতিয়াবা লাইফ
উ মই মই ক'ব গ'লে অ মই ক'ব গ'লে মাৰ্কেটতো দেখা নাই বাৰ অ যিহেতু মোবাইলেতে দেখিলো আহ অ তুমি এনে লাইফ দেখিছানে অক্টোপাছ এনেকুৱা
নাই নাই হাই নাই নাই মই অক্টোপাছ নাখাও তোমাক কলো যে মই অক্টোপাছ নখাওঁ
আহ কুচিয়া মাছ খাইছানে কুচিয়া মাছ অ' কেনেকুৱা টেষ্টটো তাৰ?
হয় টেষ্ট টো ভালে লাগে, ভালে হয়।
অ' হয় নেকি? অ' আৰু কোৱা তুমি। অ' তেনেকুৱাতো ফুড ক'ব গলে, এ উম! তেনেকুৱা ভাবিব লাগিব কিন্তু, মই খোৱাতো এনেই মাংস ভাত খাও, খাই থাকোঁ সেইবোৰ। মাংসৰ লগত ফুট ু কিবা আছে নেকি?
ন মোৰ সেনেকুৱা মোৰ নাই আৰু তোমাক সুধিছো আৰু এনে তুমি বেছি স্পাইচি খাই ভাল পোৱা মানে, জলা চলা এনেকুৱা খাই ভাল পোৱা নে, টেঙা বস্তু খাই ভাল পোৱা?
মইতো, মইতো এনে টেঙা বস্তুও খাই ভাল পাওঁ। জ্বলা চলা ইমান মিঠাটো খাই ভাল নাপ তুমিতো, তুমি কেনেকুৱা ভাল পোৱা?
মই মিঠাও ভাল পাওঁ কেতিয়াবা মানে মিঠাও খাব মন যায় কে কেতিয়াবা আমাৰ টেঙাও খাব মন যায়।
হয় নেকি? অ', ঠিক আছে দিয়া থেংক ইউ।
ঠিক আছে।